হেল্ল'
কি কৰি আছা?
এনেই বহি আছো গৰমত তই?
অ' তাকেতো ময়ো বাহিৰতে ওলাই আহিছো বহুত গৰম নিচিনা আজি।
অ'তাকেইতো।
ভাত, পানী খোৱা লোৱা হ'ল?
নাই খোৱা ভাত। গৰমৰ কাৰণে খোৱা নাই খামহে আৰু এতিয়া তই খালি?
মই খালো খাই ফালে এনে বাটৰ অ' মই খালো খাই এনে উলাই আহিছোঁ বাহিৰৰ ফালে অলপ।
অ' তাকেটো এতিয়াতো আজিতো এক তাৰিখে হ'ল।
তাকেতো গৰম বন্ধ দিলা আৰু আজিৰ পাই।
উম, তাকে। গৰম বন্ধ দিলোঁ হাঁহ আগৰ নিছ চিনাকে আগৰ নিচিনা একো ফূৰ্তি ফাৰ্তা নাই। গৰম বন্ধত যিটো আগত তে ধৰা তোমাৰ এক্সাইটমেণ্ট আছিল যি গৰম বন্ধ মানে স্কুল টাইমত থাকোঁতে যিটো এটা আছিল যে আমিয়ে লাষ্ট ষ্টৰ দিনা এতিয়া যোৱাকালিৰ দিনটোত আমি চবেই কিবা নহয় পইচা উঠাই বিছ টকাকে বা দচ টকাকে উঠাই কিবা -কিবি খাইছিলোঁ ক্লাছ অ'মানে গোটেই ক্লাছ ফাইভলে কিন্তু এতিয়া মানে সেইবিলাক নাই আৰু দিন। এতিয়া চবৰে মোবাইল আছেতো হাতত সেইকাৰণে মানে এইবিলাক একো নাই।
তাকে তোমাৰ মনত পৰিছে আগতে যে আমি যে আগলৈ পঢ়োতে এল পি স্কুলত থাকোতে যে সেয়া কৰিছিলোঁ আমি পইচা উঠাইছিলোঁ যে, উঠাইছি উঠাই কিনে যে আমি কিবা কিনছিলোঁ কিনি কিনে চবে একেলগে খাইছিলোঁ।
সেইটো, সেইটো মজাটোৱেই বেলেগ আছিল সেই ফূৰ্তিটো। এ সেই ফুৰ্তিটো এতিয়া দেখিব পোৱা নাযায় বা এতিয়া ল'ৰা-ছোৱালীয়েও একো নাখায় তেনেকে গম পোৱা নে? আগতে যিটো আছিল একো নাই। অ' আজিকালি আকৌ মোবাইলে না চো
তাকেতো এই আগতে মানে একদম গৰম বন্ধ তাকেতো গৰম বন্ধ দিয়া আমি এসপ্তাহ মান আগৰ পৰাই মানে ভাবো আৰু ক'ত যাম, ক'ত ফুৰিম, কি কৰিম, কেনেকে খেলিম মানে ভাবি মানে আমাৰ পাৰ নাপাওঁ ক'ত কি মানে কৰিম মানে ইমান ফুট লাগি থাকে মনটো এক্সাইটমেট থাকে এটা।
ওম, ওম, ওম।
কিন্তু এনো এতিয়া আৰু, এতিয়া একোৱেই নাই আৰু গৰম বন্ধ, বন্ধ আৰু দিছে আৰু দিয়ে সেনেকুৱা।
আগতে এতিয়া বন্ধ হোৱাৰ লগে-লগে কিছুমান ধৰা এতিয়া কৰ্মশালা হৈছিল, ম গ্ৰীষ্কালীন কৰ্মশালা কিছুমান হৈছিল ধৰা নাটকৰে হওঁক দে বা আমাৰ নৃত্যৰে হওঁক গানৰে হওঁক, কিন্তু আজিকালি খুব কম সংখ্যক ক দেখিব পোৱা যায়। সেই বস্তুটো আৰু লগতে তোমাৰ এতিয়া এতিয়া তোমাৰ, আগতেটো খেলপথাৰ গোটেই। ল'ৰা-ছোৱালী সমানে খেলিছিল। গ্ৰীষ্মকালীন খেল-ধেমালি, কৰ্মশালাও মই হোৱা দেখা দেখা পাইছিলোঁ। আগতে মই গৈছিলোঁ, কিন্তু এতিয়া মানে সেইবিলাক একো নাই এতিয়া। ল'ৰা-ছোৱালীবোৰ ওলাই নাহে। ৰুমৰ ভিতৰত সোমাই, এচুকত বহি সেইকাৰণে মোবাইলটোকে টিপ, টিপি থাকে, সেইকাৰণে আৰু।
এতিয়া, এতিয়া মানে এই গ্ৰীষ্ম, উম্। গ্ৰীষ্মকালীন কৰ্মশালা বুলি কওঁতে মনত পৰিছে। এতিয়া, আগতে আমিও গৈছিলোঁ। তোমাৰ খোলৰ কৰ্মশালা, বৰগীতৰ কৰ্মশালা, ভাওনাৰ কৰ্মশালা, তেনেকে নাটকৰ কৰ্মশালা হৈছিল নহয়, যাওঁ। এতিয়াও নোহোৱা নহয়, এতিয়াও হয়। কিন্তু এতিয়া মানে আমাৰ দিনত যেনেকুৱা এটা মানে আছিলে, মানে ল'ৰা-ছোৱালীৰ সংখ্যা বহুত বেছি আছিলে মানে আগতে। আজিকালি মানে ল'ৰা-ছোৱালীৰ লৰা-ছোৱালীখিনি যাবয়ে ইচ্ছা নকৰে, একদম মানে ঘৰতে সোমাই থাকে। ফোনটো লৈ কেৱল
আৰু যিটো এটা গ্ৰীষ্ম গ্ৰীষ্মৰ বন্ধ, গ্ৰীষ্মকালীন বন্ধৰ পিছত যিটো এটা উৎসাহ থাকে যে, শেষত যে আমি অহাকালি স্কুল যাম, সেই এক আগষ্টৰ দিনটো আমাৰ বহুত মানে আনন্দ লাগে, যে আমি সকলোকে এক পুনৰ একমাহৰ মূৰত মানে আমি লগ পাওঁ, একেলগে চবৰে কথা-বতৰা পাতোঁ। খা-খবৰ লওঁ বা কেনেকুৱা আছিল, কি আছিল, আগৰ দিনত। তেতিয়া মোবাইল নাছিল ন, একমাহ আমি খবৰে পোৱা নাছিলোঁ কাৰোৰে। এতিয়া আকৌ আমি এক ঘণ্টাৰ মূৰে-মূৰে খবৰ পাওঁ, বুলি ক'লেও ভুল নহয়।
হয় হয়, কথাটো বাৰু হয়, নোহোৱা নহয়। এতিয়া মই মানে এইটো বস্তু নটিচ কৰোঁ। নটিচ কৰা মানে কি বুলি কয়, লক্ষ্য কৰিছোঁ যে, আগতে গৰম বন্ধ বুলি ক'লে, আমি মানে ইমান ফুৰ্তি লাগিছিল যে, খেলিব যাম, ফুৰিব যাম।
উম্।
কিন্তু এতিয়া গৰম বন্ধ বুলি ক'লে আজিৰ দিনৰ মানে যিখিনি প্ৰজন্ম, সৰু সৰু ল'ৰা-ছোৱালী, সিহঁতৰ মানে এটাই ধাণ্ডা। কেনেকে একদম গৰম বন্ধ দিব, বন্ধ পাম। ঘৰত দিনটো গেম খেলিম ফোনত, ফোনটো চাম। সেইটো, সেনেকুৱা হয়। চ'ব এনেকুৱাই হৈছে। হয় নে? ক'ৰবাত ফুৰিব যোৱা, খেল বাহিৰত ওলাই খেলিব যোৱা, মানে কাৰো ইচ্ছাই নাই। মানে এনেকুৱা আজিকালি। এই এই গৰমত, ইমান গৰমত কেনেকে খেলিব যাম, ইমান গৰমত কেনেকে এইটো কৰিম। সেনেকুৱা চবৰে কিন্তু- আমি যেতিয়া সৰু আছিলোঁ, তেতিয়া গৰম, ঠাণ্ডা এইবিলাক গমেই পোৱা নাছিলোঁ। তাত গৰম, ঠাণ্ডা কি বস্তু আমি গমেই পোৱা নাছিলোঁ, এইবিলাক।
মই ভাবোঁ, মই ভাবোঁ যে বন্ধৰ সময়ত নিজৰ আগ্ৰহ অনুসৰি নতুন কিবা শিকিবলৈ কি শিক্ষা ল'ব লাগে আৰু, মানে যদি তুমি ধৰা আজৰি সময়ত এনেই আছা, বা কিবা এটা পৰিলে ধৰা কিছু এম্ব্ৰডাৰী শিকিলে, আমাৰ ছোৱালীখিনিৰ কথা কৈছোঁ দেই। ল'ৰাৰ কৰে বাৰু, যাৰ চখ থাকে। এতিয়া আৰু কিছুমান
আছে।
অ', আৰু কিছুমান শিক্ষাৰ্থীয়ে টো এতিয়া তুমি কোৱাৰ দৰে গোটেই ধৰা মোবাইল ফোন ভিডিঅ' গেম খেলিয়ে কটাই দিয়ে কিন্তু এইটো ভাল অভ্যাস নহয়, এতিয়া মানে অ' সেইটোতো বা এইটো তুমি এনেকুৱাও কৰিব পাৰা পৰিৱেশ ডাল এখন ফুল ফুলনি বাগিচাই বনালোঁ বা সেই ফুলনি এক মাহতটো মানে ফুলনি বাগিচাখন ত' মানে ভাল কিন্তু নতুনত্বৰ হয়। ফুল ফুলিব বা একদম ভাল লাগিব এয়া যদি তুমি নিজে ধৰা অলপ মেইন্টেইন কৰা।
উম।
সেইটো মানে ভাল লাগিব আৰু।
আমি যেতিয়া আগতে তোমাৰ মনত আছে নে নাই নাজানোঁ আমি যে সৰু আছিলোঁ, থাকোতে আমাৰ মানে গৰম বন্ধৰ সময়ত আমাক যে ঘৰ কৰিবলগীয়া মানে গৃহটোৰ কাৰ্য দিয়ে যে। যেনেকুৱা ধৰ অকল লিখা লিখা বুলিয়ে নহয় তোমাৰ আম বনাই নিব দিয়ে বিচনী বনাই নিব দিয়ে।
উম।
মনত আছেনে নাই বা?
মনত আছে বিচনী বনোৱা আম বনোৱা।
সেইবিলাক কৰিছিলোঁ। কিন্তু আজিকালি সেইবিলাক নাই। আজিকালি মানে অ' হোৱৰ্ক দিয়া আৰু আজিকালি দিনৰ হোৱৰ্ক বুলি কয় চবেই। অকণ কিবা দিব এখিনি লিখিব ল'ৰা ছোৱালী খিনি সেয়ে আৰু।
অঁ আগতে আমাক যে ডাঠ কাগজত এনেকুৱা তোমাৰ প্ৰকল্প কৰিব দিছিল। ডাঙৰ ডাঙৰ আ, আখৰেৰে যে লিখিব দিছিল প্ৰকল্পবিলাক নিজেই শিকিব দিছিল। অ' সেইবিলাক আজিকালি নিদিয়ে। দিয়ে এনে
আজিকালি সেইবিলাক একোৱে নাই। আজিকালি মানে কেৱল তোমাৰ মই যান্ত্ৰিকতা মান আহি গৈছে। কেৱল ফোনত তুমিটো ইটো প্ৰজেক্ট কৰা সিটো প্ৰজেক্ট কৰা সেইবোৰেই
এতিয়া পৰি, আগতে আমি বন্ধ বুলি ক'লে মামাৰ ঘৰত গৈছিলোঁ। আজিকালি কোনো নাযায়। আৰু আগতে এতিয়া দেউতাৰ, দেউতাৰ ঘৰলৈ গাঁৱলৈই যায় লৈ যায় কিছুমানে বা আইতাহঁতৰ লগত সময় কটাইছিলোঁ। কিন্তু আজিকালি সেই সময়টো মানে নোহোৱা হৈছে চ'ব
গৰম বন্ধৰ মাদকতাই মানে নোহোৱা হৈ গৈছে।
উম। বা নতুন নতুন আমি কিতাপো পঢ়িছিলোঁ আগতে। কিছুমান সাধুকথাৰ। পঢ়িছিলোঁ কাৰণ আমাৰ দিনটো এইবিলাকে কিতাপেই আছিল আৰু ইমান টিভি চিভি নাছিল। এতিয়াতো টি ভিউ আছে। টি ভিত কাটুন চাই বহি থাকে ল'ৰা ছোৱালীয়ে এতিয়া আমাৰ দিনত তেকে আছিল যদিও আমি খুব কম সংখ্যক পাইছিলোঁ।
তাকেতো। এতিয়া বাৰু যি হওক নহওঁক সিহঁতো সৰুৱে আছিল আমিও সৰুৱে আছিলো এতিয়া ডাঙৰ হৈছোঁ। যেতিয়া গৰম বন্ধ পাইছছেই এতিয়া তোমাক মানে সুধিছো আৰু যে গৰম বন্ধ বুলি ক'ত যাবা কেনেকুৱা তোমাৰ মানে পৰিকল্পনা গৰম বন্ধক লৈ কিবা অলপ কোৱাচোন। কি কৰিবা এবাৰ গৰম বন্ধত।
মই এবাৰ মই এবাৰ ভাবিছোঁ কি আ কম্পিউটাৰৰ সেই মানে হেৰিটো কৰোঁ নেকি ক'ৰ্চটো কৰোঁ নেকি?
গৰম বন্ধত?
লগতে মানে নৃত্য কৰ্মশালা আছে সত্ৰীয়া নৃত্য সেয়াও - কৰিম বুলি ভাবি আছোঁ বাৰু চাওঁ কি হয়।
খুব ভাল খুব ভাল, এনেই কতো ঘুৰিব ফুৰিব নোযোৱা?
অ ঘূৰিব যাব পাৰো বাৰু। উম আজি এতিয়া গ'লোঁ ৰবা মন্দিৰ এভাগত মন্দিৰ। এই বাসুদেৱ মন্দিৰ বুলি কয় তাতে গ'লোঁ, এতিয়া যাম চাগে ফুৰিবও। কিন্তু এই গুৱাহাটী তুমি কোৱা দৰে সেই গৰমৰ কাৰণে ইচ্ছা নাযায় ইমান ওলাই যাব। বা কিবা - কিন্তু মোৰ নৃত্যত মানে বহুত মানে চখ মানে কৰি যোৱা চখ আছে। হে তেনেকুৱা, সেইকাৰণে মানে নৃত্যটোত যাম আৰু।
কৰি থাকিবা কৰি থাকিবা আমিতো কৰিব লাগিব।
উম সেইটোৱেতো এতিয়া ভাবিছোঁ কৰিম বুলি।
তাকে, ভালে কৰিছা দিয়া মানে - গৰম বন্ধত এতিয়া বন্ধ পাইছে যেতিয়া এনেই খাই এই - লাভ নাই আৰু ভালকে কিবা এটা কৰিব লাগিব যাতে নিজৰে লাভ হয় পিছত।
কিনি আনিছোঁ ভাবিছোঁ নভেলো পঢ়িম এইবাৰ মই।
উম উপন্যাস?
উপন্যাস অ। এতিয়া মোবাইলটো চাই থাকিবও ইচ্ছা নাযায় আজিকালি বহুত - মানে এটা টাইমত মানে বৰ লাগি যায় অশান্তি লাগে।
তাকে টো কিমান নো সেইটোতে লাগি থাকিবা অনবৰতে।
অ সেইটোৱেতো, চকুৰো বহুত মানে - হেৰি এইয়া, বেমাৰ হোৱা দেখা যায় যিহেতু। মোবাইলটো অলপ দূৰতে ৰাখিম বুলি ভাবিছোঁ আৰু।
এ যিখিনি আমাৰ কৰিবলগীয়া কাম আছে সেইখিনি কৰিলে হ'ল তাৰ তাৰ বাহিৰে বেলেগ ইমান লাগি থকা দৰকাৰে নাই।
উম।
তাকে মই মানে আজি - গৰম বন্ধ দিলে আমাৰো কলেজৰ তাকে ভাবিছো ক'ত যাম - কি কৰিম কি কৰিম মানে ভাবি মানে পাৰ পোৱা নাই এতিয়া মানে কৰ'বাত এই সৰু কালৰ মনটোৱে মানে আছে। অ এতিয়া নিচিনা নহয় আৰু যে ফোন চাম কিবা কৰিম।
উম।
এতিয়া মানে সেইটো আহে, তথাপিও মানে এতিয়া আহিলে কি হব খেলিবলে এতিয়া লগ বন্ধুৰ অভাৱ। হু হু?
নতুন ঠাই চাব যাব পাৰা লগতে মানে তোমাৰ ধৰা ভাল লগা কামবোৰ কৰিব পাৰা।
উম তাকেতো, তাকে ভাবিছো বাৰু এতিয়া, তাকে বোলে ভাবি থাকোতে - তোমালে মনত পৰিল আগতে আমি কৰা মানে আগতে টো আমি একেলগ পঢিছিলো ন তাৰ কথা এটা মনত পৰিল। তাকে ফোনটো কৰো বোলো তোমাকে।
পণ কৰিব পাৰা ম‌ই কোৱাৰ দৰে বাগিচা এখনে সাজিব পাৰা তেনেকুৱা।
কাম - সেইবিলাকতো কৰিব পাৰিলে বহুতে ভাল। তাকে তাকে কৰিব লাগে একচুৱেলি এইবিলাক বস্তু।
এতিয়া -
দিয়া বাৰু এতিয়া তোমাক-
অঁ অঁ হ'ব দিয়া।
তোমাক তাকে সুধিলো, কি কৰিবা কি নকৰা অলপ কথাই পাতিলো। গৰমবন্ধৰ ওপৰত।
অঁ ভালে কৰিছা আজিৰ পৰা আৰম্ভহে, আৰু এমাপদ আৰু এমাহটো বহুত- তিয়া যাব চাবাচোন, গমে নাপাম।
গমে নাপাম।
অঁ'। তাকে, অ হ'ব দিয়া পিছে অঁ।
উম' উম' এতিয়া ৰাখো।